অঁ হয় কওঁক কওঁক কওঁক।
কি কৰিছে?
উম, ঘৰৰ ওচৰতে এইয়া তামোল এ তামোল এখন মুখতে ভয়াই লৈ পাগলী পাগলী ৰাস্তা
এ গাঁৱলীয়া মানুহক আও তামোলৰ জুতি পালে আৰু কিনো লাগে! পিছে তামোল চালি, ঘৰত লাগিছেনে নাই লগা তামোল?
নাই, নাই বজাৰৰ পৰা আনিছিলো। তাকো দচ টকা অকল তামোল দুটা পাই, গম পাইছানে?
হয়-হয়। আজিকালি এইবোৰ দামতো একেবাৰে জুই লেখীয়া দাম বাঢ়ি গৈছে। তাতে আপোনাৰ সেই পানীৰ ফলত গোটেই তামোল চামোল গছ মৰি মেলি আজৰি।
উম, তাকো আকৌ হেৰি তামোল সেইকেইটা অৱস্থা মানে ভিতৰতো গোটেই পোকে খাই অৱস্থা নাই পচা তামোল।
হয়, হয়, হয় দছ টকাত যদি তামোল আপুনি পাই দুটা। তাৰে পাচটা বেয়াই হয় তামোল।
হয় হয় দুটা তামুল পাই তেি পাঁচটাৰ মূল বেয়াই বওলাই আৰু।
তাৰ পৰা আপুনি আৰু কি কৰিব আজিকালি এতিয়া। সাধাৰণ মানুহে কৰিব কি এতিয়া সেইটো চাওকচোন আপুনি।
আৰু পাানৰ গুছি আকৌ পাানৰ গুচি হৈ গ'লগে বিশ টকা। বিশ টকাত পাননো পায়েনো কেখিলা উম, তাৰে আকৌ। পকি মেলি আদাই হৈ গল আজৰি আৰু শুকাই যায় গম পাইছনে।
তাকে আপুনি এতিয়া চওঁকচোন এতিয়া সেইবোৰতো, সেইবোৰেই এতিয়া চওঁক এই গৰুবোৰে। এতিয়া মানুহে ভাল জেগাত এৰাল নিদিয়ে, আপোনাৰ এৰি দিয়ে। যে ঘৰত শাক-পাচলি এটা কৰিললেও মানে এইবোৰ খেদি-খেদি আপুনি ত'ত নাই, গোটেই শাক। পাচলি খাই বৈ আদায় কৰি পেলাই, গম পাইনে!
ঘৰত একোৱে নাই হোৱা আৰু আকৌ কি কৰে গম পাইছেনে নাই আপুনি, মিনতি ঘৰ ছাগলী কি। তিয়াও আহিব, আহি পেলাই ফুল ঘৰত ফুল কেইযোৰ মান ৰুইছিলো। টফালি পেলালে আৰু গম পাইছে নে, ফুলে-চুলে পাতে- চাতে অকল শুকান ডালকেইটা থৈ গৈছে আও।
তাকে নক'ব। সেইকেইটা সেই ট্ৰেইনিং দিয়া ছাগলী নেকি ক'ব নোৱাৰি, সেইকেইটা আহি পেলাই মানে। আপোনালোকৰ ঘৰ, আমাৰ ঘৰ, এনেকে সোমাই আহি- আহি। টেই মানে আপুনি, নক'ব আৰু এই ডিঙিতে হেৰি এডাল। এৰাল এডাল ওলোমাই পঠিয়াই দিব, তাৰ পিছতে আৰু ফুল খাই থাকগে এই। কিনি আনি আপুনি ফুল দুযোৰ মান ৰুব‌ তাৰো মানে গো। টেই চিঙি ভাঙি চেচ খাই বৈ।
তাকে আও। আৰু ম ছাগলীকেইটাই মানে বেলেগৰ ঘৰত সোমাবলৈ নাপায়, অকল পায় আৰু আমাৰ ঘৰকেইতা হে।
তাকেহে, তাকেহে। বাকী হেৰি। আগফালে পানী হৈছিলে হেৰি আপোনালোকৰ ভিভিদাই লাঙি পাতিছিলে, মাছ-চাছ কিবা লাগিছেনে নাই।
উহু-উহু। উম, মাছ নাই গম পাইছা নাই। আগতে, আগতে আমাৰ দিন। কম মাছ। এতিয়া সেই কেইদিনমান আকৌ প্ৰথম দিনাখনেই লাঙি। খন কিনি আনি লগাইছিলিলেহি হে। সেই, কাৱৈ মাছটা ওলালে আৰু সেই কাৱৈ মাছটো সেইদিনাখনে ওলোৱা, তাৰপিছত কোনোদিন। মাছ এটাও লগা নাই।
তাকেহে‌ হে পইচা পাতিও সেয়াই আৰু এই লাঙিখন কিনি আনি ভাবিছিলে, মাছ দুটামান লগাই এ ভাত এসাঁজ খাম। তাতে সেইয়া আৰু এতিয়া দুদিনমানানৰ পিছত আপোনাৰ ধোৰা সাপ এডাল লাগিব, সেইখন লাঙিটো কেতিয়াও ঠিক নকৰে, সেইখন দলিয়াই। পেলাই দিব।
আমাৰ মানে দেউতা মানে, সেই সাপ-চাপলৈ মানে অলপ ভয়টো বেছি। নোচোৱে, ভুলতো চোৱলে নুবিচাৰে আৰু নোচোৱে, তাৰপিছত গ'ল আৰু সেইখন লাঙিখন।
হয়। মই জানো, সেই সৰু পাই মানে আপুনি কি কৰিব, সাপ দেখিলে আপুনি জাপ মাৰি আহি মানে মানুহৰ ঘৰ। পা ৰাস্তা পাইহি, বৰ বেলেগ ভয় কিন্তু দেই।
উম, হুম- হুম নকব আও।
সেই কুচিয়াডালো সাপ বুলি ভাবি পেলাই, সেই কুচিয়াডালো নধৰে আপোনাৰ পলাই পতং দিয়ে।
উম, উম।
তে এতিয়া কি কৰিব, এতিয়া সেই বাঘলৈও ভয় নকৰা মানুহতে এতিয়া সেই সাপ দেখি যি ভয় খায়। নক'ব আও বুজিছে।
তাকে আও, আও মানে। চাবলৈ গ'লে কেইদিন মানৰ পৰা মানে দেউতা মানে কাম বনো বি অকন মানে বন্ধ হৈ আছে। কিয় ময়ো যিহেতু জানেই আপুনি ৰাজমিস্তি কৰে আৰু এনেকে মানে বস্তু পাতিবিলাকো তাৰমানে কাম কৰা মানুহৰ মানে বস্তু পাতি এদায় হ'ল, এনেকে যাবলৈ হোৱা নাই। আৰু বহুত মাহৰ পৰা মানে এনেকে পইচা পাতি দিবলৈও আছে, পইচাও দিব পৰা নাই মানুহ ঘৰৰ পৰা।
হয় হয়।
অ' তেনেকোৱাত মানে নোযোৱাকে থকাটোৱে ভাল কিয়নো নিজৰ কষ্ট কৰি পেলাই যদি মুল্যটোয়ে নাপায়, গৈ কি লাভ।
কে তাকে, হে এতিয়া আপুনি চাওক ইমান গৰম পৰিছে, নিজৰ দেহ মানে তেজ পানী কৰি, নিজ মানে স্বাস্থ্য ক্ষতি কৰি সেই লোকৰ ঘৰত যদি কাম কৰি আপোনাৰ সেই টকা দুটকা এটা নেপায়, দিবলৈ থকা কাটো নিদিয়ে, তেনেহ'লে তেনেস্থলত আৰু কাম কৰিবলৈ নো যোৱাই হে লাভ আৰু। এই নিজৰ স্বাস্থ্যটো ক্ষতি কৰি কি লাভ, লোকৰ কাৰণে এনেকে কাম কৰি।
হয়, হয়। এনেকুৱাত একো লাভ নাই, গম পাইছানে আপুনি?
তাকেহে, মই তাকে ভাবিছোঁ। বাকী সেই ঘুনুক ঘেনেককে কথা এষাৰ শুনিলোঁ দেই, আমি আকৌ সেই লোকৰ কথা তেনেকে খুচৰি নুফুৰো বাৰু। হ'লেও সেই আপোনাৰ লগত সেই অকমান ভাল বুলিহে মই কথাটো বোলো সুধোচোন হয় নে নহয়, কিমান সত ত্য, কিমান অসত্য সেই ফটকে আকৌ সেই মিছা কথাটো উলিয়াই দিবলৈও মানে ভয় লাগে নহয়।
অ' হয়, আকৌ কি শুনিলে আপুনি ঘুনুক ঘানাককে?
এ, শুনিছিলোঁ হেনো হেৰি আপোনাৰ হেনো অকমান হেৰি ববু ভৈনীয়েকৰ প্ৰতি হেনো দুৰ্বলতা আছ ছে হেনো অকনমান, দেখিলে হেনো ৰু বনোৱাই হেনো জিভা পানী টোপ টোপকে পৰে, কথাটো হেৰি সঁচা নেকি?
তেনেকুৱা ইমান বুলি নহয় আৰু অকনমান মানে কিটা মনৰ মনটোহে, আৰু মনটোনো কেতিয়া কালে মেল খাই কোনে জানে।
তাকে মানুহৰ মন আপুনিটো ধৰি ৰাখিব নোৱাৰে, আৰু এই উৰি উৰি যায়ে। বোলে পৃথিৱীৰ সকলোতকে বোলে সেই বেছি গতি থকা বস্তুটোৱে হৈছে মানুহৰ বোলে মনটো। সে বোলে লাইটতকেও ফাষ্ট হেনো, সেইটো লাইটতকেও মানে বেছি হে বেগী।
হয় হয়, আৰু কথাটো মানে অলপ অলপকে সঁচাও বুলি ক'ব পাৰি। কাৰণ এইকেইদিনত মই লক্ষ্য কৰিছোঁ, মই ৰাস্তাত মানে অলপ আবেলি সময়ত মানে ওলাই আহোঁ
হয়।
আৰু তেখেতক মানে হয় যেতিয়াই ওলাই আহোঁ তেতিয়াই চকুত পৰেই আৰু চকুৱে চকুৱে পৰি যায় মই কৈছোঁ নহয়। মনটোক মই বুজাবলৈ চেষ্টা কৰোঁ কিন্তু মনটোৱে নুবুজে।
ধেত তেৰি এইটো বহুত বেয়া কথা হৈছে নহয়, আপুনি এতিয়া চব বিয়া বাৰু কৰাই এজনী ছো পোৱালি। যিহেতু ফুল কোমলীয়া, বয়সো কম কিন্তু সেই বুঢ়া ডাললে বিয়া হৈ আহিল। এতিয়া চব কেঁচুৱা এটাও হ'ল, এতিয়া তাইও আপোনাৰ চাগে মনটো থা কিলো এতিয়া কবতোতো নোৱাৰে কাৰণ এতিয়া তেনেকুৱা বুঢ়া এটাৰ লগত যেতিয়া বিয়া হ'লেই। সেইটোটো উপায়ে নাই, সেইটো সেই এই কি বুলি কয়, ডেং খাই থকা সেইটো মানে আপোনাৰ কি ক'ব সেইটো কাম চাল নক কয় সেইটো ঘৈণীয়েক বুলিলে পাগল।
অ' হয় আৰু কিমান বদনাম গায় বুলি ভাবিছে আপুনি। নাইবা আমাৰ ঘৰত মানে আমাৰ দাদা ভাইটিহঁতে এনেকে বহি আছিলোঁ আমাৰ ঘৰত বিচনাতে তাৰচোন ঘৈনিয়েক জনী মানে তাৰ হেৰিয়ালে গ'ল, আপোনাৰ কেঁচুৱালৈ মাকৰ ঘৰলৈ গ'ল কি বদনাম, কি বদনাম গাইছে সি আহি।
সেইত তেনেকােৱাহেন বাৰু লখিমী বোৱাৰী এজনীৰ যদি বদনাম গায় তেলে সেই ডিভৰ্চটো নিদিয়ে কেলে, সেই ফুল কুমলীয়া ছোৱালীজনী এনে জীৱনটো ধ্বংস কৰাতকে, সেই বুঢ়াটোলে আহি পেলাই। হয় নিজেও কাম ধান্দা একো নকৰে। এতিয়া আহি পেলাই সেই কষ্টত থাকিবহিলগীয়া হৈছে। সি আকৌ গাই পুৰিছে বনাম সেইোক সেই গুৰ মাৰি গংগাত পেলাই দিয়াই ভাল অ।
হয় হয় হয় হয়। আৰু ইমান এজনী ৰূপৱৰতী ক কামত হয় কামত দক্ষতা থকা ছোৱালী। তাই সি বাও তেনেকে বন নাম ওলিয়াব লাগেনে তেনেকে।
তাকে সেইটো কৰিব নাপায় বাকী সেই আপোনাৰও বুলি মনটো বৰ। বেয়া দেই মানে। কি কম এতিয়া চক এই তেনেকুৱা এজনীহে মানুহ আপুনি পালেগে। সেই জেলত থাকি আহিও বাৰু আপোনাৰ সেই লাষ্টটো যোৱা নাই নে বাৰু।
মনটো সে আও, মানুহৰ মন কৰিলেই চন বুলি কথা এষা আছে যে। এ মেলিলেনো আপুনি বুজাই ৰাখিবনো কেনেকে আপুনি চব সিদ্ধান্ততো আপুনি মাথা দি। ভাবি চিন্তি ল'ব নোৱাৰে কিছুমান মনটোৱে পটককে মেলি যাব পাৰে।
হয় হয় হয় হয়, মই বুজি পাইছো বাকী হেৰি। মই কোৱা শুনিছিলো সেইদিনা হেনো আপুনি সেই আমাৰ ভাইটিক সুধি বোলে কৰ্ম মানে কৰ্ম ক্ষেত। তত আপুনি বাৰ্তালাপ কৰি আছিল তেনেকুৱাতে বোলে হেনো সেইজনী গ'ল সেই ৰাস্তা দি। আপুনি হেনো সেই কৰ্ম ব্যস্ততাৰ মাজ। তেৰেও হেনো আপুনি হেনো কোন ফালে গৈছিলে তেনেকে বুলি হেনো মাত লগাইছে। বৰ বেয়া কথা কিন্তু দেই কৰ্মব্যস্ততাৰ মাজতো আপুনি তেনেহেন কাম। শুভা নাপায় কিন্তু দেই।
হয় হয়, সেইটো মইও জানো কিন্তু মনটোকটো বুজাব নোৱাৰি। মনটোৱে মানে। তেখেতক মই মাতিম বুলি ভবা নাছিলে আচলতে কিন্তু যেতিয়াই মানে। পৰিলে মই মানে মুখখনৰ পানো কেতিয়ানো মাতখাৰ ওলাই গল মই মানে ধৰিবই নোৱাৰিলো।
হয় হয় মই বুজি পাইছো মানে সি। লাভ এট ফাৰ্ষ্ট চাইট বুলি যে কয় মানে প্ৰথম দেখাতেই সেই প্ৰেম হোৱা বুলি যে কয় আৰু সেইটোৱে হ'ল মানে।
হয় হয় নিশ্চয় নিশ্চয়।
হয় হয় হয় হয়। বাকী হেৰি সিহঁতৰ বোলে সেই ভতিজাকটো বোলে দুদিন মানৰ আগত ঢুকাল।
হয় হয় হয় ত' মানে ভতিজাকো এনে চিপ জুই লৈ পেলাই অলপ ঢুকালে। যিহেতু মানসিকভাৱে অলপমান মানে তেওঁ। অসুবিধাত ভুগি আছিলে, হয়। সেইকাৰণে হয়তো ঢুকালে বুলি এতিয়ালৈকে মানে সঠিক কাৰণটো কোনেও মানে গম পোৱা নাই।
তাকেহে বৰ দুখজনক বিষয়ে দেই সেই মাক বাপেকেও। সেই সৰু পৰা ল'ৰাটোক ইমান তুলি তালি ডাঙৰ দীঘল কৰিলে। তাককেহে দেই আজিকালি মানে লৰা ছোৱালীবোৰ আপোনাৰ কোনফালে গৈছেগে আপুনি কোননেও ধৰিব নোৱাৰে দেই। এই জেনজি বুলি যে কয় এইবোৰ। জেন জি নে গেনঞী, তাকে হে আমিহে সেই জেন জি নে গেনঞী নহলো।
তাকে আজিকালি মানে ল'ৰা ছোৱালী এই পৰিৱেশ বিলাক আৰু কিছুমান ডাঙৰ মানুহেও মানে এনেকে। কিছুমান কাম কৰি দেখাই মানে ল'ৰালীবলাকক মানে মনতটো কিবা কৰি পেলাইছে গম পাইছানে। সেই কেইদমানৰ আগত মানে তাক। কেইদিনমানৰ আগতে মানে থল আমাৰ ক'লা গুটি বাপেক আপুনি চিনি পাই চাগে।
হয় হয় তেখেতে তেনেকে মানে এজোপা গছত চিপ জুৰি লৈ ঢুকালে। আৰু তাকে দেখি পেলাই সেই ল'ৰাটোৱে হয়তো সেই পথটোকে বাছি ললে কাৰণ ডাঙৰ পৰাই সৰুয়ে শিকে।
হয় হয় হয়, সমাজৰ আচলতে সমাজখন এতিয়া আপুনি সেই ডাঙৰ মানুহবোৰ যেনি যাব। সেই সমাজখনক যি দেখুৱাব সমাজৰ সেই উঠি অহা প্ৰজন্মক তেওঁলোকেও সেই কেক আমিহে কৰিব আৰু দিয়কচোন। বাকি সেই ডাঙৰ চম্ভালি থাকিলেহে সেই সৰু খিনিও আপুনি চম্ভালি থাকিব। গতিকে মই ভাবো সেই সমাজখনৰ যিহেতু আজিকালি সমাজ অকনমান বেয়াই হৈ গৈছে আপোনাৰ বেয়াটো উঠি বাচি লৈছে। গতিকে ডাঙৰ খিনি অকনমান হ'লেও সেই বুজা পৰা লোক খিনিয়ে শিক্ষিত লোক খিনিয়ে অকনমান হলেও মানে কিবা এটা বুজাব লাগে আৰু ন'।
হয় হয় হয় কথা এষাৰ আছেই নহয় যে আগে গৰু আগে গৰু যেনি যায় পিছত গৰু তেনিহে যাব ডাঙৰ পৰা আহে সৰুৱে শিক শিকিব আৰু সৰুৰ পৰা মানে মাক বাপেকৰ পৰা শিক্ষা লয় তাৰপিছত হয়ত বহুত জেগা বা বহুত ঠাইলৈ যাই বহুত নত নতুন নতুন মানুহৰ লগত চিনাকি হয় নতুন নতুন মানুহৰ পৰা নতুন নতুন কথা শিকে কিন্তু মানে কিছুমান মানুহৰ মানে কিছুমান বেয়া স্বভাৱো আয়ত্ব কৰে কিছুমান ল'ৰা ছোৱালীয়ে। হয়তো তাৰ ফল হিচাপে আমাৰ যেনেকে তেওঁৰ ভতিজাকটো
হয় হয় হয় এই মই ভাবো আচলতে মানে এইবোৰ সেই সমাজখনৰ পৰা নোহোৱা হোৱাটোহে মানে এ সমাজ খনৰ বাবেও উত্তম হ'ব বুলি মই ভাবো মানে
বাকী আপুনি কি বিয়া বাৰুৰ কথা কিবা চিন্তা কৰিছেনে নে এ সেই গৰাকীকে আপুনি নি কৰি থাকিব চাই থাকিব
অ এ উম মানে তেনেকে মই এতিয়া ভবা নাই একো আৰু মানে কি হল যে এ মনত এনেকে এটা খুৰদুৱনি আছে তেখেতৰ প্ৰতি আহ সেইকাৰণে হয়তো মই বেলেগৰ কাৰণে মই মন মেলিবও পৰা নাই ভাবি চাওচোন কি হয় সময় সময় সাপিক্ষে
তাকে সেই বয়সো হ'ল যেতিয়া বিয়া বাৰু কথাও পাতিব হ'ল ভাবিব হ'ল
হয় কিন্তু মনটোৱে নামানে মানে মনটো অলপ উগুল থুগুল লাগি আছে সেইটো কাৰণে মই অলপ ভাবিবলৈ মানে এৰি দিছো এইবোৰ বিয়া বাৰুৰ কথা
হয় হয় হয় বাকী যিমান পাৰে সোনকালে ভাবক আৰু বয়সো সেই ভ ভ ভতিয়াই গৈছে সময়তে সংসাৰ এখন কৰি সন্তানো জন্ম দি আপুনি সোনকালে জীৱনত আগবাঢ়ক আৰু
হয় হয় যিহেতু আপুনি জানে কৰ্মব্যস্ততা অলপ মানে ঘৰৰো পৰিস্থিতি বেয়া ধৰ ঘৰ খন ধৰক ঘৰখনো অকমান চা আছে চাই থাকিব লাগে বা ঘৰৰ কিছুমান সমস্যা মইয়ে যিহেতু ঘৰৰ জ্যেষ্ঠ ল'ৰা সেইকাৰণে হয়টো মোৰ ওপৰত অলপ মানে চে হেৰি বিলাক বেছি কাম বিলাক সেইকাৰণে মই ভবাতো অলপ মানে অসুবিধ এতিয়া হয় বিয়া বাৰুৰ কথা আৰু ঘৰতো তেনেকে উলিওৱা মেলোৱা নাই এতিয়ালেকে
হয় হয় যিহেতু জ্যেষ্ঠ জন গতিকে ঘৰৰ দায়িত্ব অকনমান বেছি থাক তাৰ লগতে আপুনিটো সেই অৰ্থনৈতিক দিশত ঘৰখন আৰ্থিক দিশত অকণমান মানে টনকিয়াল কৰিব পাৰিলেহে মন মনটো ভাল লাগে আৰু যিহেতু আপোনাৰ ওপৰতে সকলো মানে হেৰি হৈ থাকে ডিপেণ্ড হৈ থাকে আচলতে আপোনাৰ ওপৰতে সকলোৱে মানে নিৰ্ভৰ কৰি থাকে হয় সেই নিৰ্ভৰতা আপুনিটো কিবা এটা কৰি সেই মানে দুখ কষ্ট খিনি দূৰ কৰিবই লাগিব যেনে তেনে দুবেলা দুমুঠি ভাত খাইতো থাকিবই লাগিব গতিকে সেই তাৰ মাজতে আৰু বিয়া বাৰু কৰি সংসাৰখন আৰু পাটনি মেলক